হেল্ল'
উ
সেইখনকে কৰিব নোৱাৰনে কিনো?
এ ন মোৰ খং উঠি গৈছেগৈ এতিয়া কথা নাপাতে মোক কতে এতিয়া যদি মই কথা পাতো বুলি কলো হলে তেতিয়া আকৌ মানে এতিয়া আকৌ মানে টোপনি ধৰিলে হলে তেতিয়া আকৌ মানে টোপনি ধৰিলে হলে
বন্ধ হলে সিদ্ধান্ত নাই খোৱাটো বন্ধে হব
কেতিয়া টোপনি ধৰিব এতিয়া এতিয়া টোপনি নধয় এতিয়া যেতিয়া চালা ম মই এতিয়া কিবা এটা কওঁচোন চেলা
উম কি হব তেতিয়া
টোপনি এতিয়া যাবই আও টোপনি
কলৈ গুছি যাব
উম জানো
নুশুৱে আজি মই গোটেই ৰাতিটো হ'ব দে
সাহস নাই বুলি কৈছো
উম
সাহস নাই বুলি কৈছো
অ ঠিক আছে মই থাকিম মুঠতে তোমাক মায়ে আনি পিটিলো
সাহস নাই মো মায়ে মায়ে মায়ে পিতিবলে
তোমাক যদি পিটেম তোমাক যদি মায়ে পিটে কি কৰিবা
সাহক নাই বুলি কৈছোন নহয় আজি পিটিছে আহি, নাই নিপিটে এতিয়া দিনৰ পিটিলে ৰাতি নিপিতে
হয় নি
উম
বেয়া দিলে আজি দেই
এ, হ'ব নেকি।
বেয়া লাগে পায়।
মোকহে পিটিছে
দুখ অকণ লাগি যায়
এনে বৰ দুখ লাগে তেওঁৰ
বেয়া লাগিছে মোৰ ৰাতিপুৱা, ৰাতিপুৱাই পিটিছে ৰাতিপুৱা মানে চকু মেল নেখায়ে যিটো অৱস্থাত তাই আছে ৰাতিপুৱাটো চকু মেল নেখায়েই
উম।
সেইটো অৱস্থাত তাই, কম দিনত শুৱাকে শুই উঠিছেহে, তেতিয়াই, যেতিয়াই আৰু
মায়ে, মায়ে প্ৰথমতে মৰা-চৰা মই এনেও গম নাপাওঁ।
মায়ে প্ৰথমতে এক চৰ দিছিলে নহয় সেই চৰ কথা মই এনেও গম নাপাওঁ।
ইয়ে
তাৰপিছত হে গম পাইছোঁ, গালি পাৰি থাকিলত উঠি আহিছোঁ। এ, মোৰ ৰাতিপুৱা ৰাতিপুৱা মোক যিমান চিঞৰিলেও মই গম নেপাওঁ।
আচ্ছা মানে ইমান জোগাই লাভ নাই,
উম এ মানে আছে, পাঁচটা বজাত,
আজি আজ খত চ কি ক পাঁচটা বজাত আছে আজি দেখোন মই তোমাক দেখোন এই সেইটা বজাতে জগালোঁ পাঁচটাত আগতগালোঁ বা পাঁচটাতগালোঁ চাৰে পাঁচটাতগালোঁ লাষ্টত পাঁচটা চল্লিছ মিনট তোমাক জগাইছোঁ উঠিবা পাঁচাত পাঁচ উঠ দহ মিনিট থাকোতে সদায় উঠিব লাগে তাৰপিছত মু গাত ধুই মেলি পাঁচটা পৰা পঢ়িব লাগে পাঁচট পঢ়িব লাগে পাঁচটাাৰলে ছটাৰ পৰা সাতটে সাতটাৰ পৰা আধা ঘন্টা ফজব লাগে চাৰে সাতট লৈে
উঠিম আউ আ মানি নুঠিম তাৰ পিছত নুঠো
অ আ মাহঠিক হ ম তাৰ চিন্তা নাই
তাৰ পিছত দশটালৈকে সু সদায় সদায়
দহ কি একদম বাৰতে এালকে
মই নোৱাৰো বুলি ভাবছ মামাহলৈ বোলে আগতে মই
ন ন তুমি আল ম মম
উহ মানে মই মাৰ ঘৰলৈ গলে মই ককাই মোৰ বামনি কৰিবলৈ কাকো নিদিয়ে নহয় সেইকাৰণে মই এটা দুটা বজালৈকে হোম এদিন যে তিনিটা বজাত উঠিছো উঠি পেলাই চাহকণ কাছত তাছত ভাতকেইটা খাম মাহ সিহঁতৰ ঘৰলে গৈছোগে একবাৰ
ইয়াত অকমান কম সণ দিলে নেকি চাত অ' সেইটো বাদ দিয়া বদধৰা কি হ'ল?
কি - কি?
বদধৰা কিয় পাগলীজনী?
অ' এই মানে ছোৱালীজনী পাগল হৈছিলে। মানে ছোৱালীজনী অকমান চেনী দিয়ে যাই তাৰ লগত কথা পাতে। তেনেকুৱা মানে। তাবিছ তহত তাই পাগল হৈছিলে। মাকে সেইদিনাখন তাইৰ লগত নুশুৱে মানে, সেইদিনাখন তাইৰ লগত শুইছিলে।
মানে কিমান দিন হ'ল? পাগলী হোৱা কিমান দিন
হ'ল দুমাহ মান।
অ'।
উম। তাৰপিছত পঢ়াত বহুত চোকা ছোৱালীজনী। কিন্তু সেই অ'- মানে মাকে সেইদিনা- এনেই তাইৰ লগত নুশুৱে, সেইদিনাখন তাইৰ লগত শুইছিলে। তাৰপিছত তাৰ লগত এ- শুৱ মানে শুজনে মাকজনী মৰি থাকিলে নহয়। ভায়েকৰ লগত শুই থাকি একোৱেই নহয়। তাৰ পিছত ৰাতি পলা মাক মৰি আছে নহয়।
বিছনা।
উম। তাই যাক যাক তাক মাও বুলি মাও মাওকে থাকে আমাৰ পেহী আইতাকো মাৰিছে পেহী আইতাৰ লৰাটোকো মাৰিছে পেহী আইত চবেই ধুই পেলাই পিতিলে তাৰছত তাই
ত পিতলে নাই গম পাই নাই?
তাই একোৱে গম নাপায় স তাৰপিছত গাই আছে কালি ৰাতি কুকুৰ এটা আহিছিলে পগলা কুকুৰ এটা আমাৰ মাক মাৰি পেলালে তেনেকে গাই আছে। তাৰ পিছত ইউটব হৈছে আমাৰ মাৰ
তাইক যদি কোনোবাই পিটে। একো গম নাই ন?
পায়।
একো নকয়নে?
কি কৰিব একো নকয়, তাৰপিছত হেৰি এ জাক-তাক ধৰি আছে, আমাৰ মাক এইটোৱে মাৰিলে, আমাৰ মাক সেইটোৱে মাৰিলে, তেনেকে ক্যা আছে! কালি মৰিছে মাকজনী। মানে পৰ পৰসি ৰাতি মৰিছে, কালি ৰাতিপুৱা খৰি দিছে।
উম।
অ', মানুহজনী ইমান সোনকালে মৰিব বুলি ভবাই নাছিলোঁ, ইমান ভাল আছিলে। গ'লে লগ পাওঁৱেই।
তহঁতৰ তাৰে নাই। তাৰ ককায়েক মানে। ককাহঁতৰ তাৰে মানে।
অ', আমাৰ মামা ঘৰ ওচৰৰে। এ মামাহঁতৰ মানে পেহী আইতাহঁতৰ কিবা পৰিয়ালৰ। আমাৰ ককাহঁতৰ লগতো কিবা অকমান লাগে মানে মই
উম।
উম।
ককাহঁতৰ কিবা ৰিলেতিভেই হয় মানে ন'?
উম, উম।
বৰ ডেঞ্জাৰ দেই। মই ডেঞ্জাৰে বোলোঁ।
তাকে, জি-তি ল'ৰাবোৰৰ লগত সেইকাৰণে কথা পাতিব নাপায়। সেইকণৰো চব তেনেকুৱাই ছোৱালী হোপা। মানে এটালৈ যায় নহয় ঘূৰিহি ঘৰত থাকেহি তেনেকুৱা গোটেইখিনি
উম এজনী যোৱা নাছিলে।
উম।
এতিয়ালৈকে য নাই বেলেগ কথাতটো হ'ব ন জানো আৰু মানে এনেকুৱা যে হেৰী হয় কাৰণে এইটো কৈছো
উম।
উম
উম উম উম তেনেকা কি বনাবলৈ কি নাথাকা
মাতটো ভালাকে অহা নাই শুনা নাই
অ
উম
শুনিচা
মাতটো স্পষ্ট অহা নাই উ
হেল্ল'
হেল্ল'
শুনিছানে শুনা নাই নিকি
কি
যানো কেনেকে মৰিলে মই এতিয়া কেনেকে গম পাম
জানো কেনেকে গম পাম এতিয়া
এইবোৰ কথা বাট দিয়া
উম
আকৌ এতিয়া
উ মোক যে মায়ে ভৰিত পিন্ধাই দিছিলে ৰছীডাল কেনেকুৱা লাগিছে নয় মোক পিন্ধি থাকিবই নোৱাৰো
নাই পিন্ধা
উম কঁকালত পিন্ধিছো ভৰিত পিন্ধাই আছে এতিয়া হাততো পিন্ধাওক ডিঙিটো পিন্ধাওক চব চবুতে পিন্ধক হিনতহে বা কী আছে
অ লক হেইবোৰ পিন্ধাই হেল্ল অনক কৰি লাগিলে পিন্ধাব
কি
অ এতিয়া ডাঙৰে হাল্ল নক
উম
এ এ আল হ'বনে
ন
উম
উম ইমান আকৰী নহয় যে
ভাত কিহে কিহে খালা
উম ভাত কেৰেলা আলু ভাজি
উম।
গেম
উম।
তাৰপিছত আচাৰ অকমান আছিলে আজি শেষ কৰি পেলাব। সেয়াই।
অ' মাছ
এ মই সেইবোৰ মাছ খাব নোৱাৰো।
বনালে নে?
হম?
বনাইছিলে নে নাই?
কি?
বনাইছিলে নে?
বনাইছিলে।
উম কাইলৈ খাবা।
উম সেইবোৰ খাব নোৱাৰো দে।
ইয়াত মাতটো স্পষ্টকে অহা নাই।
উম।
এই য়াক কওকচোন ধুও
কি হৈছে?
ইয়াৰ মাতটো ভালকে অহা নাই।
হেল্ল'
উম।
স্পষ্ট হোৱা নাই।
কাহি সেইবাবে
উম এ মানে
নিজে এনে বৰ ভয়াতুৰ।
ইফালৰ পাহাৰ আছে আমাৰ আমাৰ ইয়াত দেখিছিলো।